অ শুনি-
হয় হয়।
অ কি কৰিছিলা বোলো?
অ এই গধূলি চাহ তাহ খালো চাহ তাহ খাই মানে মাহঁতক অলপমান বজাৰলৈ ওলাই গৈছে। মই আছো ঘৰতে অকলে আছো অ। এই আমাৰ অনলাইন মানে মিটিং এখনো আছিল তাৰে এখন মিট টিং খন কৰিলোঁ।
অ অ হয় হয় তাকে তাকে ভাল লাগিল মিটিংখন বোলো তাৰে অ নতুন নতুন কিবা কিবি হেৰি আহি থাকে প্ৰজেক্টসমূহ তাকে ভালে অ বাকী এই এ মানে বহুতদিন ফোন কৰা হোৱা নাছিল বোলো তাকে ফোন কৰো বোলো।
হয় হয়।
অ তাকে
সেই লাখন কৰি
হয় হয় হয় তাকে আজি বিহুৰ কথা মনত পৰিল বা বিহুত বহাগ বিহুত মানে ক'বাত গ'লা নে গাঁৱলৈ?
অ বহাগ বিহুৰ বহাগ বিহুত এইবাৰ মানে গাঁৱত যোৱা নহ'ল এইবাৰ কিবা এটা বিশেষ অসুবিধাৰ বাবে মানে যোৱা নহল এবাৰু মানে এইবাৰ আমাৰ আইতা ঢুকুৱোৱা মানে এবছৰ হোৱা নাছিলতো গতিকে এইবাৰ মানে বিহুটো ওলহ মালহেৰে আমি উদযাপন নকৰিলো ধৰা পি- পিঠা চিঠা বনোৱা এনেকুৱা নকৰিলো আৰু এবাৰ বিশেষ। এনেই আলহী দুলহী ঘৰত এনেকে গৈ মানে ওচৰে পাজৰে পিঠা খোৱা পৰম্পৰা এনেকুৱা ধৰণৰ নিমন্ত্ৰণ ৰক্ষা কৰো আৰু বিশেষকৈ এই হুঁচৰি এনে কুৱা ভাল লাগে দেচোন হুঁচৰি মৰা আগতে মাৰিছিলো হুঁচৰি। তোমাৰ কোৱাচোন কেনেকুৱা কি অভিজ্ঞতা?
অ মোৰ বহাগ বিহু বেয়া নগ'ল দে ভালে গ'ল মানে পিঠা পনা খালো। গাঁৱলৈ এপাক গলো, এ মানে মানুহ বিহুৰ দিনা মানুহ। বিহু দিনা গৈ ইফালে গাঁৱলে মন্দিৰলে গৈ পেলাই সেৱা এভাগ কৰি পেলাই সকলোৰে আশীৰ্বাদ ললোঁ তাৰে পিছত তাৰে পিছত মানে সেই আৰু কাপোৰ কানি কিছুমান ললোঁ। তেনেকে অ তাৰপিছত মানে সেই তেনেকে আৰু ফাংচনসমূহ বহুত বেছিকে হোৱা নাছিল বাৰু।
অ অ হয় হয় এইবাৰতো ধৰা এবাৰ জুবিন দাৰ বাবে খুব মানে এবাৰ দুখজনক বিষয় এক। গতিকে এইবাৰ মানে অলপমান বহাগ বিহুতো অকমান উৰুঙা উৰু হল আৰু মানে ইমান ভালদৰে মানে কাৰো যোৱা নাই দেচোন সমগ্ৰ অস-
সচাই সচাই হয় হয় হয় তেনেকে এখন মাইক্লনত যিহেতু তুমিও আহিছিলা এতিয়া আমি সেনেকে চালো আৰু অ মুকলি বিহু বুলি
অ মুকলি বিহু বেয়া লগা নাছিল ভালে
হয় হয় এতিয়া তোমাক যদি মই সু ধো এতিয়া এই মাঘৰ বিহুৰ সময়ত যে আমাৰ মানে এফালে যিহেতু অকল গাঁৱত বিশেষকৈ যেতিয়া আমি মানে মাঘৰ বিহুত বিশেষকৈ আমি গাঁৱত যাওঁ মানে তাতে মেজি ভেলাঘৰ এনেকুৱা ধৰণৰ বনাই উৰুকা নিশা ৰাইজে ভোজ ভাত খোৱাৰ নিয়ম আছে তোমালোকৰ ফালে কেনেকুৱা ধৰণৰ
আছে দিয়া একে ঠিকে ঠিকে মানে ভেলাঘৰ সাজি সেনেকে ভেলাঘৰ সাজি বোলো ৰাতিটো তেনেকে উৰুকাৰ দিনা মাংস মাছেৰে তেনেকে ভাত খায় আমাৰ সকলোৰে গাঁৱতে
হয়
তাৰ পিছতে এই পিছদিনাখন এনেকে জ্বলাই দিয়া হয় মেজি জ্বলোৱা হয় তাৰপিছত সেই আৰু পিঠা পাৰোই পিঠা খাই মানে সেই তেনেকে তাৰ আগত মানে সকলোৰে আশীৰ্বাদ লোৱা হয়। যাতে বছৰটো ভালে কুশলে যাওক আৰু তাৰ পিছত তেনেকে আৰু পিঠা পনা সেই দৈ চিৰা তেনেকে খাই থাকো জলপান আদি খাই থাকো।
অ তাকেইটো মানে আমাৰ এই উৰুকাৰ পিছদিনা ভোজ ভাত খাই একেলগে এই মেজি মানে প্ৰথমে আমি কি কৰো এই মা বুট মাহ শৰাই দিয়া হয় আৰু গোটেই পিঠা পনা প্ৰথমে মানুহে মানে খোৱাৰ আগত তেই এই অগ্নি দেৱতাক সেৱা কৰি মানে মেজিত দিয়া হয় তাৰ পাছতে মানে মেজিত অগ্নি সংযোগ কৰি মানে বছৰটো যাতে মানে কুশলে যায় এনেকৈ মানে প্ৰাৰ্থনা কৰা হয় আৰু তাৰ পাছত মানে আৰু আমি কি কৰো সকলোৱে যিহেতু মাঘৰ বিহু খাবলৈ নিমন্ত্ৰণ কৰে গাঁৱত সকলোৰে ঘৰে ঘৰে যোৱা হয় গৈ মানে তাতে আকৌ এই মানে সেইদিনা আকৌ দিনত ভাত খোৱাই নহয় মানে সকলোৰে ঘৰে ঘৰে নিমন্ত্ৰণ ৰক্ষ ৰক্ষা কৰি যিটো পিঠা, লাৰু, জলপান খোৱা হয়
হয় হয় হয়
একেবাৰে পেট তোমাৰ ভৰ্তি হৈ যায় আৰু জানাই যিহেতু গাঁৱত সকলোৰে নিমন্ত্ৰণ ৰক্ষা কৰিব লাগে।
হয় হয় হয়
গতিকে এনেকুৱা খুব ভাল লগা পৰিৱেশ আৰু যিহেতু মই খাই ভাল পাওঁ গতিকে মানে ভোগৰ উৎসৱ যিহেতু ভোগালী আন এটা নাম গতিকে মাঘ বিহুতটো মানে মোৰ আটাইতকৈ প্ৰিয় তোমাৰ কোৱাচোন
হয় অ নিশ্চয় নিশ্চয় মোৰো একে দিয়া মানে এইয়াই আৰু মাঘ বিহুত মানে আমি সকলোৰে এই আৰু নতুন কাপোৰো কিনোৱা যায় মোৰ বহাগ বিহুত বেছিকে কিনো কিন্তু কাৰে বাবত মানে ঠাণ্ডা কাপোৰ ঠাণ্ডা থাকে নহয় এতিয়া ঠাণ্ডা কাৰণে মানে অলপমান এনেই কাপোৰখিনি দি পেলাই সেই আৰু ধুনীয়াকে মানে এই অসমীয়া গীতবোৰ হেৰি কৰো মানে এ বিহুৰ গীত আমি ধুনীয়াকে হেৰি কৰো তাৰে উৰুঙাটো এই উৰুকাটো তেনেকে হেৰি কৰো
হয় হয়
গতিকে বহুত ভাল লগা পৰিৱেশ দিয়ে সেই দিনবোৰ মানে
হয় দিয়া একেবাৰে মানে মানে মন একদম এই বিহু মানে অসমীয়াৰ এই বিহুটো আহিলে, গাওঁ মানে সাতখন আঠখন হয় বুলি কয়টো।
হয়। সেইটোৱে এইটোৱে।
একে মানে আমাৰ গা সাতখন সাতখন সঁচাকৈ মানে এ এই আমাৰ বঙালী বিহুৱে হওক ভোগালী বিহুৱে হওক মানে অতি আমি অলহ মালহেৰে আমি অসমীয়া এই এইটো বিহু মানে উদযাপন কৰোঁ। খুব ভাল লাগে হয় নে
হয় হয়। সেইটোৱে সেইটোৱে কথা।
অ এই কাতি বিহুৰ বিষয়ে কেনেকুৱা তোমাৰ কি অভিজ্ঞতা অকণমান কৈ দিলে ভাল আছিলে।
অ কাতি বিহু ঠিকেই ভালে। উম যিহেতু তিনি নম্বৰ বিহুটো আমাৰ। আমাৰ ইয়াতে ঘৰতে পালন কৰা হয়। মানে সেই তুলসী গুৰিত মানে এনেকে চাকি দি পেলাই তৈয়াৰ কৰোঁ। মানে তলতে এনেকে। তাইছত সেই আৰু অ এনেকে চাকি দি মানে শৰাই এভাগ দিয়ে। তাৰ পিছত আমি তেনেকে আহ। আশীৰ্বাদ লৈ পেলাই মা তুলসীৰ তাৰপিছত এই প্ৰসাদ মানে গ্ৰহণ কৰোঁ আৰু তোমালোকৰ কোৱাচোন?
আমাৰ ফালে মানে আমি কি কৰোঁ। এই আমি ৰাতিপুৱাই সোনকালে শুই উঠি বিহু দিনা কাতি বিহুৰ দিনা আমি এটা মাটিৰে ঢিপ বনাও তাতে মানে নতুন পুলি এটা ৰোপন কৰোঁ। সেই ৰোপন কৰি লৈ আমি ধুনীয়াকৈ আবেলি মানে সন্ধিয়াৰ সময়ত চাকি ধূপ ধূনা জ্বলাই মানে ৰাতি প্ৰাৰ্থনা আমি পৰিবেশন কৰোঁ। সকলোৱে তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰ ধেনু ধৰে। গতিকে এই মানে হয়। জানাই তুমিও এই প্ৰাৰ্থনাতি মানে মানে আমি সেইদিনা তুলসীৰ তলত বহি প্ৰাৰ্থনা কৰোঁ। তাৰ পাছতেই মানে বুট মাহ এনেকৈ দিয়া হয়। আহ আৰু তাৰ পাছত আমি আৰু এই আমাৰ গাঁৱৰ ফালে বিশেষকৈ পথাৰত মানে ওখকৈ আকাশ বন্তিত জ্বলোৱাৰ নিয়ম আছে। আকাশ বন্তিতো তুমি চিনি পোৱাই
আকাশবন্তি হয় হয়। বহুত মানে পথাৰৰ সময়ত বহুত জনপ্ৰিয় হয় দিয়া।
হয় হয়। পৰ মানে যাতে পথাৰৰ শস্যবিলাক যাতে পোক পৰুৱাই নষ্ট কৰি পেলাব নোৱাৰে। তাৰ বাবে মানে সেই আকাশ বন্তিটো আমি জ্বলাও। আৰু মানে এ ইয়াৰ এটা বৈজ্ঞানিক কেইটাও আছে যে মানে কি কয় যে যেতিয়াই মানে ধৰা সেই পোহৰটো চাকিৰ পোহৰটো জ্বলি থাকে। গৰম হৈ থাকে। ঠাই ওচৰৰ ঠাইখিনি, গতিকে পোক পৰুৱাই মানে ওচৰলৈ আহিব নোৱাৰে। তাৰ ফলত মানে খেতি পথাৰ এনেকৈ মানে নষ্ট নহয়। এইটো মানে এটা বৈজ্ঞানিক কি ক বুলি কয়, মানে হয় হয়। গতিকে সেই সেনে দৰে আৰু মানে কাতি বিহুটোত আমাৰ আহ যিহেতু ভঁৰালৰ ধান শেষ হৈ যায়। পথাৰৰ খেতি পথাৰৰ শস্য মানে চপোৱা নহয়। গতিকে সকলোৰে হাতবোৰো উদং হৈ থাকে। গতিকে মানে সেই বিহুটোক মানে কঙালী বিহু বুলিও কোৱা হয়। তুমি নিশ্চয় গম পোৱাই, হয়। গতিকে সেই আমি অনুষ্টুপীয়াকৈ এদিনতে মানে সেই বিহুটো উদযাপন কৰি মানে আমি এই কাতি বিহু বা কঙালী বিহুটো তেনে দৰে আমি উদযাপন কৰোঁ। বাকী আমাৰ এই তিনি বিহুৰ ভিতৰত মানে এইটোয়ে আটাইতকৈ কম দিনৰ মানে এ বিহু যিহেতু মানে কাতি বিহু এদিনতে আমি সমাপ্ত কৰোঁ। হয়নে?
হয় হয়। সেইটোৱেতো এ তেনেকুৱা সেই আৰু তিনিটা বিহু বছৰত পালন কৰা হয়। ভাল লাগি থাকে। কিন্তু তাৰে আটাইতকৈ মানে বহাগ বিহুটো মানে অতি জন প্ৰিয় আৰু মানে
হয়, হয়। একেবাৰে সকলোৰে মানে, প্ৰিয় মানে, গা হাত হাত খন, আঠ খন হয় বুলি কয়। মানে আৰু সেই, বহাগ বিহুত এতিয়া, সাতটা দিনৰ গৰু বিহু দিনটোৰ পৰা আৰম্ভ কৰি গোঁসাই বিহু, চেৰা বিহু, নাঙল বিহু, চেনী বিহু। বিভিন্ন ঠাইত মানে, বিভিন্ন, বিভিন্ন নাম কয় আৰু। হয়! সাতটা দিন মানে, উদযাপন কৰা হয়। গতিকে, এই, এনেকুৱা পৰম্পৰা সমূহ মানে, আজিৰ দিনত লাহে, লাহে মানে আমাৰ নৱপ্ৰজন্মই মানে, পৰা অকণমান কমি আহিছে। তুমি কি
অ'! হয় দিয়া! হয় দিয়া! মানে, আজিকালি মোবাইলৰ যুগ নহয়। মবাইলৰ যুগ আৰু পশ্চিমীয়া সংস্কৃতিটো বেছিকে মানি চলে বাবে এই বিহুটো মানে, অলপমান পিছ পৰি গৈছে আৰু তেওঁলোকৰ বাবে মানে।
হয়! হয়! তাকেইতো! মানে, আজিকালি নৱ প্ৰজন্মই এই হয়তো মাখিয়ত তী কি? দীঘলতি কি? এইবোৰ মানে চিনিয়ে নাপাব নেকি?
তাকেতো! একেবাৰে।
তাকে, আমিও এতিয়া সিমান চিনি পোৱা নাছিলোঁ। কিন্তু, আমাক তেতিয়া স্কুলত মানে, বিদ্যালয়সমূহত আমাক গৰু বিহুৰ দিনা গৰু এটা আনি মানে, দেখোৱাইছিল, নিয়ম সমূহ কৰিছিল। সেই, তেনেকৈয়ে আমি আৰু বা গাঁৱত আমি, যাওঁতে মানে, গাঁৱত দেখিছিলোঁ নিয়মবোৰ। গতিকে, তেনেকৈ আমি কিছু, কিছু জানোঁ। কিন্তু, এতিয়া প্ৰ প্ৰজন্মই হয়তো সেইখিনি সুবিধা পোৱা নাই, বা আজিকালি মানে, মানুহবোৰো গাঁৱত লৈ যাবলৈ মানে, অসুবিধা পায়। গতিকে, ল'ৰা ছোৱালী মানে শিকাটো মানে, নোহোৱা হৈছে। শিকাব লাগে আচলতে!
বহুত মানে, ব্যস্ত হৈ যায় আৰু মানুহ। গাঁৱত যাবলৈও সময় নাপায়। বিহুতো ইয়াতেই পালন কৰে মানুহে। গতিকে, সেইটো এবাৰ হ'লেও যাব লাগে। যিহেতু, নৱপ্ৰজন্মক দেখুৱাব লাগে! কিনো গাঁৱৰ প্ৰকৃতি মানে, গাঁওখন কেনেকুৱা?
তাকেইতো!
গতিকে, সেইটো কৰাটো উচিত বাৰু। গতিকে, সেই আৰু মানে, ক'ব খোজোঁ
উম! উম! গতিকে, এই তিনি বিহুৰ আমাৰ বিভিন্ন ব'হাগ বিহুৱেই হওঁক, মাঘ বিহুৱে হওঁক বা কাতি বিহুৱে হওঁক। এই, তিনি বিহুৰ আমাৰ তিনিওটাৰে মাহাত্ম্য আছে। বিশেষ, বিশেষ কিছু, নীতি নিয়ম আছে। গতিকে, এইসমূহ আমি, আমাৰ নৱপ্ৰজন্মক শিকাব, বুজাব লাগে। তাৰ বিষয়ে আমি ক'ব লাগে। প্ৰচাৰ কৰিব লাগে। যাতে, তেওঁলোকেও মানে, আকৃষ্ট হয় আৰু এইসমূহৰ প্ৰতি। আমাৰ, তেতিয়াহে মানে আমাৰ অসমীয়া জাতিটো জীয়াই থাকিব। নে, কি ক
সেইটোৱে, সেইটোৱে কথা। তেনেকেই জীয়াই ৰাখিব লাগিব আমি। মানে নহ'লে, এই আৰু দিগদাৰ আছে অলপ! সেইটোৱে! তেনেহ'লে, বন্ধু ভাল লাগিল বোলোঁ কথা পাতি!
হয়! হয়!
অ'! বাৰু পুনৰ কথা পতা হয়,? ঋহ'ব দিয়া। হয়!